অঁ হেল্ল' কোৱা
অঁহ, কি কৰিছা হে?
এই! এনেই আছো ৰবা, বহি আছো, মোবাইল চাই আছো তুমি?
হয় নেকি, বাকী ভাত পানী খালা নেকি?
অ'! ভাত পানী খালো ৰ'বা, তুমি খালা নেকি?
মই, এই মাত্ৰ খাই উঠিছো ৰ'বা।
বাকী, কি কৰিছা তুমি নকলা যে?
এ! এনে আছো অ' বাকী এটা কথা তুমি লক্ষ্য কৰিছানে? আজিকালি এই ক্ষেত্ৰত।
কোৱাচোন কি বা কথা?
মানে কালি কি হ'ল মই বজাৰলৈ গলো আৰু এ তোমাৰ এখন সৰু দোকানত তাৰে কিবা এটা বস্তু কিনিলো। তেতিয়া তোমাৰ পইচা দিবলৈ যেতিয়া মই নগদ খন উলিয়াইছো, তেতিয়া দোকান দাৰে কি! কয়! জানা যে কিউ আৰ ক'ড স্কেন কৰিব থৈ দিয়ক মানে ন। ত দিব নালাগে। মই তোমাৰ তেতিয়া চাউতে প্ৰায় সকলো ঠাইতে দেখোঁ যে ডিজিটেল পেমেণ্ট চলিয়ে গৈছে মানে।
এই একদম ঠিক সঁচা কথা কৈছা কিন্তুটো মানে কেইবছৰ আগলৈকে তুমি চাবাচোন আগলৈকে মানে এই নগদ টকাৰ যিটো ওপৰত সকলো নিৰ্ভৰ কৰিছিল ন কিন্তু এতিয়া তোমাৰ সকলো হাতে হাতে মোবাইল সকলো হাতে হাতে মোবাইলতে যে পইচা সোমাইছে সেনেকুৱা হৈছে আৰু মানে মোবাইলৰ দ্বাৰা পইচা আদান প্ৰদান কৰিব পাৰে এটাই এটা মানে কোনোবা এ যে ধৰি লোৱা তোমাৰ হাতত এতিয়া যিটো হাতত পইচা নাই ধৰি লোৱা কিন্তু তোমাৰ মোবাইলত আছে তো তুমি সেই মোবাইলত পইচা দিয়ে তুমি গোটেই মানে পৃথিৱীখন ঘূৰি আহিবা। মান গোটেই পৃথিৱী ন চবতে মানে নাই আৰু গোটেই এতিয়ো ভাৰতখনতে গোটেই ডিজিটেল যিটো পেমেন্টটো বহুত বৃদ্ধি হৈ গৈছে ন ভাৰতে ভাৰতৰ মানে বহুত এটা ডাঙৰ উন্নতি আৰু মানে এই ডিজিটেল পেমেন্টটো ক'বলৈ গ'লে
এ হয় দিয়া দোকান হওক হোটেল হওক ফাৰ্মাচী আনকে সৰু সৰু চাহৰ দোকানতো আজিকালি ডিজিটেল পেমেন্টৰ সুবিধা আছে জানানে।
তাকে হা মোৰো অলপ মোৰ মানে যেতিয়া মই এই ডিজিটেল পেমেটো খুলিছিলো ন মোৰ আৰম্ভণিতে অলপ ভয় লাগিছিল যে পইচাটো ক'ৰবাত গুচি যাব নেকি কোনোবাই লৈ যাব নেকি কিন্তু যেতিয়া ভালদৰে বুজি পালো মানে মানে যেতিয়া মানে সুন্দৰভাৱে বুজি পালো যে কোনো ভুল নহয়। যেতিয়া কাম বোৰ কৰিলো আৰু তেতিয়া বহুত সহজ লাগে আৰু এতিয়া মানে এতিয়া যেন পইচাটো মানে পকেট ত নললে হয় মানি বেগত নললে হয় আৰু মানি বেগটো চ হৈ যায় আৰু ভয় থাকে দিয়াচোন এতিয়া মবাইলটো সোমই থাকে।
এ মোৰো একেই আৰু এতিয়া তোমাৰ বৰ্তমান বিদ্যুত বিলে হওঁক বা মোবাইল ৰিচাৰ্জে হওঁক অনলাইন শ্বপিঙ হওঁক সকলো কামত আৰু মোবাইলৰ জৰিয়তে কৰিলেও আৰু সময়ো বাচে কষ্টও কম হয়।
সঁচাই দিয়া মানে কবলৈ গলে ডিজিটেল পেমেনতে আমাক বহুত সহায় কৰিছে দিয়া। প্ৰথমতে এই ডিজিটেল পেমেন্তটো মোক দেউতাই শিকাইছিল দিয়া ৰো কেনেকৈ স্কেন কৰিব লাগে কেনেকৈ তোমাৰ বিদ্যুৎ ৰ বিল অ বিল দিব লগে, কেনেকৈ ৰেচাৰ্গ। দিব লাগে শ্বপিঙত কেনেকে আমি ব্যৱহাৰ কৰো, অনলাইন শ্বপিঙত মানে সকলোবোৰ মোক শিকাই দিছিল দেউতাই শিকাই দিছিল
আৰু বিশেষকৈ সুবিধা কি জানা? যদি আমাৰকেত পইচা নাথাকে, তেতিয়া মানে ডিজিতেল পেমেন্ট বহুত উপকাৰী হৈ যায় য মানে এবাৰ কি হ'ল মই বন্ধুৰ লগত এখন হোটেললে আৰু শেষত দেখিলো মোৰ ওচৰত নগদ টকাই নাই, কিন্তু মবাইলৰ পৰামূহুৰ্তত তে পইচা। পঠিয়াই দিলো তেতিয়া মানে অলপ ভয়টো কমি গ'ল আৰু যদি মোৰা তাতে সিদিনা ডিজিটেল পেমেন্ট নাথাকিলে মোৰ কি অৱস্থা হল তুমি ভাবা এবাৰ।
ঠিকে কৈছা দিয়া মোৰো এবাৰ এনে হৈছিল যে মই এইখন আহ মই এইখন গাড়ীত গৈছিলো দিয়া এঠালৈ ত' মোৰ হাতত মাত্ৰ আহ মানে কি কিছুমান মানে ধৰি লওক পঞ্চাশ টকা বা ষাঠি টকা আছিল ত পিছত চাও যে মই মোৰ যিখন। পইচা আছিল সেইখন অ চিঙা আছিল মানে সেইখন তেতিয়া নলয় সেই মানে ড্ৰাইভাৰ জনে ত মই ক'লো মোৰ ত ভয় লাগি গল এতিয়া মোক অ কি কৰিব তাৰ পিছত মই কলো সি ক'লে যে অনলাইন হ'ব নেকি? অহ অলাইন মানে তে স্কেনাৰখন দেখাই দিলে মোৰ। এ সকাহ পাইছোঁ অলপ অ হ'ব হ'ব দে এতিয়া মই কিবাকে যাব পাৰিম আৰু মানে এই অনলাইন পেমেণ্ট দি কিনে ইয়াতে মই বাচি গ'লো আৰু সেইবাৰে বহুত সহায় কৰিছে আৰু ডিজিটেল পেমেণ্টে।
আৰু ঠিক কৈছো আৰু খুচুৰা থকাৰ সমস্যা ও নাথাকে দিয়াচোন, আগতে ধৰা দোকানত বহু সময় এনেকুৱা যে খুচুৰা নাই বুলি কৰব অসুবিধা হৈছিল আৰু এতিয়া প্ৰায় সেই সমস্যা নাইকিয়া হৈছে, মানে কি হয় তুমি ধৰা ধৰিলোৱা আৰু তুমি কৰবাত। কিবা এটা বস্তু কিনিছা যাৰ দাম হ'ল পঁচান্ব্বৈ টকা বা ছিয়ান্নব্বৈ টকা ত' সেই ক্ষেত্ৰত কি হয় তুমিতো সেই চাৰি টকাতটো কিছুমান দোকানে ঘূৰাইও দিয়ে কিছুমানে নিদেও বাট তুমি যদি ধৰা ডিজিটেল পেমেণ্টটো কৰি দিয়া তেতিয়াহ'লে সমস্যাৰ সৃষ্টি নহয় আৰু
ঠিক কৈছা তুমি মানে কেতিয়াবা তোমাৰ ধৰি লোৱা সেই দোকানী জনে চাৰি টকাঠাই চাৰিটা চকলেট দি দিয়ে আৰু সেনেকে কবলৈ গলে হয়নে নহয়?
হয় হয় কিন্তু সকলোৰে বাবে এই ব্যস্থাটো সহজ নহয় দিয়াচোন কাৰণ আমাৰ গাঁৱতে আৰু কিছুমান বয়সষ্ঠ মানুহ আছে মানে এতিয়াও মোবাইলৰ জৰিয়তে পইচা পঠিয়াবলৈ ভয় কৰে আৰু সেই ক্ষেত্ৰত
সেয়ে দিয়া আৰু তোমাৰ কিছুমান এতিয়াও আছে যে, মানে তুমি ক'লে যে কিছুমানে ব্যবহাৰ নকৰে ত' সেইটো চাগে সকলোকে শিকাই দিব লাগে আৰু কাৰণ এইটো বৰ্তমান স মানে যিটো মানে তোমাৰ বৰ্তমান যুগ সেইটো বৰ্তমান যুগত বহুত মানে সহায়। পাৰি আৰু ক'বলৈ গ'লে।
তেওঁলোকে অলপ অলপ শিকাব লাগে আৰু কাৰণ মোৰ আইতাও আগতে নাজানিছিল দিয়াচুন ক্ষেত্ৰত, কিন্তু এতিয়া মোৰ ভাইটিয়ে শিকাই দিয়াৰ পিছত নিজে ডিজিেল পেমেন্ট কৰিব পাৰে আৰু নতুন কিবা শিকিবলৈ টো এনে ও বয়সৰ বাধা নাই দিয়াচোন নে কি কোৱা।
সেইটোতো হয় বাৰু কিবা এটা শিকিবলৈ বয়স লাগে মানুহে শিক মন কৰিলে হ'ল আৰু তোমাৰ এই যিটো কিন্তু এইটো এটা সদায় কথা মনত ৰাখিব লাগে এই ডিজিটেল পেমেণ্ট হক বা ডিজিটেল যিবিলাক কাম আছে, এটা কথা সদায় মনত ৰাখিব লাগে।
কি কথা বা
মানে অচিনাকি মানুহে ধৰিলে তোমাক ফোন কৰি অ' টি পি বা কিছুমান পিন খুজে ন কেতিয়াবা সেইবিলাক সেইবিলাক কেতিয়াও দিব নাগে আৰু আজিকালো এইবিলাক জানে কিমান স্কেম মানে কিমান মানুহক ঠগিব ধৰিছে ত ঠগ বাজি বহুত চলে ত' সেইবিলাক অ ডাঙৰ মানুহক বা যিবিলাক নাজানে স এইবিলাক অথাৎ সবিলাক। এইবিলাক শিক্ষাও দিব লাগে।
এ একেবাৰে ঠিক কৈছ দা মোৰে এজন চিনাকি মানুহক মানে ফোন কৰি বেংকৰ মানুহ বুলি কয় অটি পি লৈ পইচাল পইচাটো উলিয়াই লৈছিলে সেই ঘটনাৰ পিছত ময়ো অলপমান বহুত সাৱধান হৈ গলো আৰু সেই ক্ষেত্ৰত কাকো নিজৰ ধৰা যিটো। যিটো পাৰচনেল দিটেলছ আৰু কাকো সেয়াৰ যে কৰিব নালাগে সেইটো বুজি পাইছোঁ আৰু।
হয় দিয়া একদম ঠিক কথা কৈছা মোৰো মানে এই মোৰ মানে চিনাকি এজনৰ বন্ধু এজনৰ দেউতাকৰ তেওঁ তেওঁৰো এনকে মানে তেওঁ ঠগ বাজি কৰি কিনে তেওঁৰ লগত মানে তেওঁৰ একাউণ্টত এনেকৈ পইচা সোমোৱা বুলি কয় তেওঁৰ পৰা অউ টি পি খুজি তেওঁৰ পৰা যে তেওঁৰ একাউণ্টত যিমান পইচা আছিল সকলোবোৰ লুটি লৈ গৈছিল আৰু এইটো বহুত মানে দুখ লোৱা কথা আছিল আৰু তেওঁলোকৰ কাৰণে কাৰণ আজিকালিটো সকলোবোৰ মোবাইলতে থাকে ন, মানে একাউণ্টত থাকে ন পইচাবিলাক কেচটো হাততো নাথাকে পইচা সকলো একাউণ্টত জমা কৰি থৈ দিয়ে। ত সেইটো শুনি মোৰো দুখ লাগিছিল, আৰু তেতিয়াৰ পৰা মই তোমাৰ দৰে সচেতন হৈ গলো আৰু ইয়াৰ কথা মানে আৰু সচেতন কৰা চবকে জৰুৰীও কিন্তু মানে তোমাৰ ধৰি লোৱা আহ সুবিধাৰ লগে লগে ন সকলোবোৰ মানে সুৰক্ষাতো আমি গুৰুত্ব দিব লাগে এইবিলাক। সুবিধাই হয় ডিজিটেল পে'মেণ্ট হওক বা এই হওক কিন্তু ইয়াৰ ওপৰত আমি গুৰুত্ব সমানেই দিব লাগে কিন্তু বাকীবোৰ দিয়াৰ লগতে মানে ধৰি লওক নিজৰ তথ্য বা নিজে সুৰক্ষিত ৰাখি থৈ দিব লাগে আৰু মানে কাকো দিব নালাগে এইবিলাক তথ্য ত' বেংকৰ যি বিলাক আছে সেইবিলাক কাকো ক'ব নালাগে, অটিপি অটিপি এইবিলাকতো কলোৱে মই কাকো ক'ব নালাগে ত' এইবিলাকৰ পৰা আমি সচেতন আৰু নিজৰ নিজৰ নিজৰ বস্তু নিজে সুৰক্ষা কৰি ৰাখিব লাগে আৰু
হয় দিয়া মোৰো কেতিয়াবা মনত আৰু ধৰা আগন্তুক কেতিয়াও ভাবো আৰু যে আগন্তুক দিন বোৰ যে আহিব তাতে নগদ থকাৰ ব্যৱহাৰ আৰু কমিয়ে যাব নেকি? স্কুল হওক, কলেজ হওঁক, দোকান হওক, গাড়ী ভাৰা সকলো ক্ষেত্ৰতে ডিজিট পেমেন্ট বৃদ্ধি পাব নেকি? এই ক্ষেত্ৰত তুমি কি ভ'বা?
একদম ঠিক কথা কৈচা, এতিয়া মানে কোনোৱে পইচা ন পইচাত ন নাৰাখে আৰু সেনেহেন কথা যেনে মই বাছত গ'লেও দেখ দেখো যে যে মোৰ হাতত পইচা নাই অনলাইন হ'ব নেকি এনেকুৱা আৰু এ বাছতো আজিকালি কিউ আৰ ক'ড দি থাকে তুমি দেখিছা চাগে বাছত গলে মাৰা থাকে কিহ বিলাক ত' সেনেকুৱা আৰু মানে নগদ পইচা আজিকালি ক মানে পৰিহাৰটো খুবেই কম আৰু ক'বলৈ গলে।
আৰু দুকানবোৰত তু তোমাৰ যিবিলাক ব্যয়হাৰ কৰে, তাৰ ফলত তোমাৰ গ্ৰাহকে সুবিধা পই দিয়া চুণ আৰু দুকাণদাৰেও হিচাপ নিকাছ কৰিবলে সহজ পাৰে আৰু ব মনত ৰাখিব আৰু বহু সময়ত তোমাৰ যিবিলাক বেংক ষ্টেটমেন্ত, সেইবোৰ ছাইও তোমাৰ লেনদেন। সহজে বুজিব পাৰি আৰু মোৰ মতে তোমাৰ এই ডিজিটেল পেমেন্ত আৰু ই মানুহৰ দৈনন্দিন জীৱনত সহজ কৰি তোলাৰ এটা ডাঙৰ পৰিবৰ্তন বুলি তুমি কব পাৰা।
একেবাৰে ঠিক কৈছা কিন্ত অ কৈছা আৰু আৰু ইয়াৰ কিন্তু মে সঠিকভাৱে আৰু সাৱধান যেতিয়া ব্যৱহাৰ কৰিবা ন আৰু সেইটোৰ যিটো আচল লাভ ন সেইটো লাভটো ল'ব পাৰিবা আৰু তুমি এইটো মন ৰাখিবা যে আহ যে ইয়াৰ যিটো মুদ্ৰাৰ যেনেকে হিপিঠি আৰু ইপিটি আছে ত ইয়াৰ পেমেণ্ট সিপিঠি আৰু ইপিঠি আছে মানে সুবিধা আৰু অসুবিধা হবই হব ত' আমি ভালদৰে ইয়াক ব্যৱহাৰ কৰিলে আমি ইয়াক আগলৈ আৰু আহ নতুন প্ৰজন্মকে ইয়াক চিনাকি কৰি দিব পাৰিম মানে আৰু
হয় দিয়া সকলো বস্তুটো জৰি়ত হৈ আছে, ভালো থাকিলে বেয়াও থাকিব বেয়াও থাকিলে ভালো থাকিব মানুহৰ ব্যৱহাৰৰ ওপৰত কথা আৰু কোনে কেনেকে ব্যৱহাৰ কৰে কোনে কেনেকৈ তাৰ উচিত ব্যৱহাৰটো জানি লয় সেই হিচাপে কামবোৰ হব আৰু যদি বেয়া। ব্যৱহাৰ কৰিছে তেতিয়াতো উপায় নাই আৰু কোনোবাই যদি ভালদৰে ব্যৱহাৰ কৰিছে তেতিয়াও তেখেতৰ একো সমস্যাৰ সন্মুখীন হব লগীয়া নহয় আৰু মোৰ হিচাপত বাকী এই ক্ষেত্ৰত আৰু পিছত কেতিয়াবা কথা পাতিম দিয়া এতিয়ালৈ ৰাখিছো নহলে মোৰ মানে অলপমান কাম আছে। এ ঠাইত যাবলগীয়া হ'ল হঠাতে
অঁ হয় দিয়া মানে এইবিলাকৰ তুমি যে ক'লা এইবিলাকৰ আমি সচেতন হোৱাটো উচিত আৰু মানে সুৰক্ষা হওক বা তোমাৰ সঠিক ব্যৱহাৰেই হওক বা ইয়াৰ জৰিয়তে যিবিলাক ডিজিটেল পে'মেণ্টেই হওক মানে আমাৰ জীৱনৰ এটা নিৰাপদ আৰু যিটো আমাৰ সুবিধাজনক অংশ হৈ পৰিছে ন এইবিলাক আমি সঠিকভাৱে আমি ব্যৱহাৰ কৰোঁ প্ৰতি চলাই নিব লাগিব বাকী হ'ব দিয়া ক'ত- ক'ত যাবা বোলে তুমি আজিলৈ পিছত কথা পাতিম দিয়া নহ'লে আৰু
দে দে হ'ব দে
এ দিয়া
উ